হেল্ল' হয় নমস্কাৰ-নমস্কাৰ কি কৰিছে, কি কৰিছে?
এনেই বহি আছোঁ আপুনি বহুত দিনৰ মূৰত কথা পাতিবলে ফোনটো কৰিলে।
হয়, হয়, বহুত দিনৰ পিছত যোগাযোগ কৰিলো। যিহেতু বহুত দিন মানে বাৰ্তালাপ কৰিবলৈ হোৱা নাছিলে আপোনাৰ খা খাবৰ ল'বলৈ আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ শোধ পোছ কৰিবলৈও মানে অলপ মানে অসুবিধা হৈছিলে যিহেতু আপুনি যা হয়তো জানে কৰ্ম ব্যস্ততাত অকণমান মানে আমাৰ বেয়া চলি আছিলে
হয় আপোনাৰ কৰ্ম ব্যস্ততা মোৰো তেনেধৰণে বেয়া চলি আছিলে তাৰ বাবদ মোৰ কাৰোলৈ আ, যোগাযোগ কৰিবলৈ অকনো মন নাছিল। কিয়নো মোৰ আৰ্থিক দুৰ্বলতা হৈ পৰিছিল
হয়, হয় আৰু মানে এনেকুৱা ধৰণৰ কথা। কালিৰ পৰা আপুনি হয়তো গম পায়। মোৰ ভাগৱানে অকমান এ মানে
হয় পাইছো আপুনি কৈ যাওক।
হয়, হয় মানে কালিৰ পৰা মানে এনেকে ধৰক মোৰ কিছুমান মানে আৰ্থিক অৱস্থা ভাল মানে অলপমান বেছি দুৰ্বল হৈ পৰিলো মানে ধৰক যিমানটো কষ্ট কৰিছিলোঁ সিমানটো কষ্ট তৰ ফল মই নাপালোঁ, সেইকাৰণে মানে হয়তো এইকাৰণে হয়, হয় সেইটো কাৰণে মানে অলপ কাম বন বিলাকত মানে মন নোযোৱা হ'ল এনেই মানে ঘৰতে দিনটো শুই মেলি এনেকে আছোঁ আৰু মন চন বিলাকো ভাল নহয়।
হয়, তেনেধৰণৰ অৱস্থাত আপুনি নহয় যোন হলেও তেনেধৰণৰ দুখ লাগিবই কিয়নো আমি কৰ্মটো কৰিছোঁ, কিয়নো টকা পইচা ঘটিবৰ বাবে যদি এ কৰ্ম আপুনি কৰি যায় আৰু টকা পইচা যদি নাপ পায় তেনেধৰণৰ দুখ লাগিবই এতিয়া প্ৰায় মোৰ দুদিনমান হ'ল কৰ্ম আৰম্ভ হোৱাই নাই। কৰ্ম ক্ষেত্ৰত অকমান অসুবিধা হৈ আছে আৰু খোৱা বোৱা কৰিলে নাই আপুনি?
হয়, হয় খোৱা বোৱা কথা কি ক'ম মানে আজি দিনটো মই অহৰহ কিবা কিবি খাই আছোঁ।
হয়,
চব সময়তে মানে কিবা কিবি এনেকে সেৱন কৰিয়ে আছোঁ আৰু মানে আপোনাৰ ধৰক এ মানে কি হয় ৰাতিপুৱা শুই উঠি আপোনাৰ এনেকে পৰঠা জাতীয় কিবা খালো তাৰ পিছত আপোনাৰ আকৌ এনেকে ধৰক আকৌ চাহ খালোঁ। চাই খাই পেলাই আকৌ ভাত খালোঁ, ভাত খাই হোৱাৰ পিছতে আকৌ মানে আপোনাৰ হেৰি খাই দিলো মানে কি অলপ ওলাই গলো ওলাই গৈ পেলাই অকণমান মানে ঘুগুনি পকৰি দিম সিজোৱা দিম এনেকুৱা ধৰণৰ কিছুমান বস্তু খাই দিলো। এয়া খাই দি পেলাই মানে মোৰ একদম জ্বলা কলা লাগি আছে গম পাইছেনে, একদম গেষ্ট্ৰিকৰ সমস্যাই দেখা দিছে।
দিনটো যদি আপুনি এনে ধৰণে খাই থাকে তেন্তে এনেকুৱা হবয়ে কিয়নো আপুনি চাকৰি কৰ্ম কৰা নাই কৰ্ম কৰিলেহে এনেধৰণে খাব লাগে কিয়নো আপুনি কৰ্ম নকৰে আপোনাৰ সেই খাদ্যখিনি ভালদৰে পচিবলৈ অসুবিধা হয়, আপুনি যিমান পাৰে কৰ্ম কৰি তেনেধৰণে খাদ্য খাব আৰু মোৰো তেনেধৰণে কৰ্মও হোৱা নাই, কিন্তু মই ইমান খোৱাও নাছিলোঁ, কিন্তু আজি বৰ গেছে ধৰা টাইপৰ হৈ আছে গেছ থিক হৈ গৈছে।
হয়, হয় আপোনাৰ ভাতৃয়ে মোক কৈছিলে, আপুনি ইমান, কিমান খাইছে, কিমান নাই খোৱা। আপোনাৰ ভাতৃয়ে এনেও শুই উঠাৰ আগতে আপুনি দুপেকেট তিনি পেকেট বিমলে খাই দিয়ে আপোনাৰ দেউতাই আনি দিয়া। তাৰপিছত ভাত চাত খাই মেলি আকৌ আপোনাৰ কিবা এটা খাবলৈ মন গৈয় থাকে। মই মানে গম পাই থাকো সেইবিলাক, আকৌ অথনি মানে কি হ'ল এ, ৰাতিপুৱা পৰঠাও খালে সেইবোৰোঁ গম পাওঁ আকৌ যে সেই গধূলি সময়ত আপোনাৰ ভাতৃখন নাথাকো নে যে আপোনাৰ মাহঁত যে ঘৰলৈ আহঁতেনে আপোনাৰ কিবা মিঠাই আনিছিলে। আপুনি যে মিঠাইও যে আগতীয়াকে খাই থলে তাৰপিছত যে তাৰপৰাও আধাটো খালে, সেইবোৰো মানে আপোনাৰ ভাতৃয়ে অলপ দেৰিকণ মোৰ লগত যোগাযোগ কওঁতেনে ব্যক্ত কৰিছে বাৰু, আৰু তাৰপিছত আকৌ আপোনাৰ মাংসৰ মানে যোনকেইটা পিচ আছিলে সেইকেইটা কিমান ডাঙৰ ডাঙৰ কিমান কিমান খাই আছিলে সেইবোৰোঁ চব গম পাইছোঁ।
হয়, সেইবোৰ আপোনাৰ মাংসটো হয় বাৰু কিন্তু বাকী তেনে ধৰি লওক মিঠাই চিঠাই সেইবোৰ ইমান আ কৰিব বাবে অ' আ আ, হানিকাৰক হ'লেও আপোনাৰ ইমান এ, গেছৰ কাৰণে প্ৰব্লেম নিদিয়ে। এতিয়া আপুনি এতিয়া মোৰ খোৱা বোৱাৰ ওপৰত কথাখিনি ক'লে আপোনাক সেই মন্তব্যখিনি কোনে আগবঢ়াইছে জানিবলৈ পালে মই অকমান সুখী হ'লোহেঁতেন। কিয়নো এনেধৰণৰ বহুল তথ্য আপোনাৰ জনাই মোৰ আ, বদনামী কৰিছে।
হয় হয়। এইবিলাক কথা আপোনাৰ ভাতৃয়ে কৈছে আৰু মানে এতিয়া আপোনাৰ কোনোদিন মিছা কথা নকয়, আপোনাৰ যোনটো যোনটো নাম মানে নিৰানব্বৈ তাৰমানে সেই নামটো সেহ তেহঁতলোকেই দিছিলে আপোনালোকৰ ভাতিকেইটাই আৰু সেইটো কাৰণে আপোনাৰ সে মানে সেহেতকেইজনক মানে বিশ্বাস
হয় হয়। আ, হয়। এতিয়া আপুনি যি মোৰ ভাতৃৰ কথা ক'লে, আপুনি আচলটো কথাই ক'লে। সেইটো আপুনি ভাবিছেনে কথা সঁচা কথা কব বুলি, সেইটো এশটাৰ ভিতৰত এশটাই চেক কথা কয় আ। আৰু তাৰ ওৰিঞ্চি সেইটো নীতি স্বভাৱৰ মানুহ। লোকৰ মাজত এনে কথা লগাই লগাইে লোকৰ বেয়া কৰে, এইটোৰ কথা নুশুনিব। আৰু এইটো হেৰি মোৰ ভাতৃ বুলি নক'ব, এইটো মানে আমাৰ মাহতে তুলি লোৱা আৰু ডাষ্টবিনত পৰি থকা আছিলে।
প্ৰতিনিধিত্ব কৰিবলৈ দিয়ে তেনে আৰু মানে আপোনাৰ কথা কিছুমানে জানো, আপুনি কোন নীতি স্বভাৱ, কোন সেইটো মই ভালকে জানো। প্ৰাণজিতলে এনেকৈ আপুনি যোগায কৰি যে, এনেকৈ যে ধণ্টি বৰুৱাহঁতক যে এনেকুৱা যে এ, কাৰ্য দক্ষতাত যে আপোনালোকে বাধা দিছিলে সেইটো খবৰ মই গম পাওঁ আৰু। সেইটো খবৰ যদি কেনেবাকে, সেইটো সেইটো খবৰ যদি আপোনাৰ কেনেবাকে যদি ধন্দি বৰুৱাহঁতে গম পায় আপোনাকতো জৰা খণ্ডৰ পলাদি ফালি পেলাব।
অ' হয়, ৰ'ব ৰ'ব আপুনি মোৰ কথাটো শুনক মোৰ কথাটো শুনক, আপুনি যে মোক ক'লে ধণ্টি বৰুৱাহতক এনেধৰণৰ মেছেজ কৰি বা মই কূটনীতি কাম কৰিছোঁ সেইটো ক্ষেত্ৰত মই আ, জনাব বিচাৰো, আপুনি আৰু তেনেধৰণৰ তিনজন আৰু ব্যক্তি জড়িত আছিল। তিনিওজন, চাৰিওজনে মোক কোৱাৰ পিছতহে মই সেইখিনি কাম কৰিছিলোঁ আৰু আপ পুনি নিজেই সেইখিনি কাম কৰা আত আছিল কিন্তু মই কৰা দিশে আপুনি নকৰিলে সেইটো চবেই জানে কিয়নো আমি যেতিয়া ভোজন কৰি আছিলো, সেই ভোজন ক্ষেত্ৰত আপুনি সেই আপুনি মন্তব্যখিনি তেওঁক দিম বুলি ভাবিছিল কিন্তু মই যেত তিয়া দিলোঁ সেইবাবে আপুনি নিদিলে, আপুনিও সেইটোত জড়িত আছে আৰু তেনেধৰণৰ বা তিনি চাৰিজনও জৰিত আছে। আপুনি অকলে মোক অ' হয় আপুনি অ' ক'লে মোক দোষাৰিত নকৰিব আৰু তাৰ বিষয়ে যদি আপুনি আৰু এটা কথা কয় কথা বেয়া হ'ব।
হয়, হয়। আৰু এটা কথা শুনক মই দন্তি বৰুৱাৰ বিষয়ে কোনো মন্তব্য আগবঢ়োৱা নাছিলোঁ। মই আপোনাৰ লগৰ যে হৈ বিকি বৰুৱা আৰু সুমন বৰুৱা। এই ফাটলামি ল'ৰা-ছোৱালী কেইটা যে আছে। আপোনালোকৰ লগৰ এইকেইট অতৰাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ধন্তী বোৰ লগৰ মোৰ তেনেকুৱা কোনো ব্যক্তিগত মানে শত্ৰুতা মোৰ নাই। আৰু আপোন-আপোনাৰো নাই কিন্তু আপুনি মানে বেলেগৰ লগত সি বেয়া কৰিবলৈ যাওঁতে তাতেমানে তাক-তাকো মানে উলিয়াই দিবলগীয়া হ'ল।
হয় সেইটো-সেইটো মই আপোনাক ইতিমধ্যে ক'লোঁ আপুনিও আপোনালোকো জড়িত আছিল আৰু মোৰ যি ধন্তী বৰুৱাক। তেওঁ উলিওৱা কোনো উদ্দেশ্য নাছিল মোৰ আপুনি যি ভাব আদান-প্ৰদানৰ যি ক্ষেত্ৰ তাত আপুনি চাব পাৰে, তেনেধৰণৰ কোনো আপোনাৰ ভাৱ প্ৰকাশ কৰা নাই ধন্তী বৰুৱা উলিওৱাৰ আৰু যিটো আপুনি বিকি আৰু চুমনৰ কথা ক'লে সেইকেইটাত আপোনালোকো জড়িত আছিল। আপুনি যিমান যি ক'লেও মোৰ তাৰপৰা সঠিক প্ৰমাণ আছে কিয়নো মই সেইকণ সময়ত ৰেকৰ্ডিং কৰি গৈ কিয়নো আপোনালোকে সেই লাষ্টৰ সময়ত যে আপোনালোক মুখখন ঘূৰাই ল'ব, সেই কথা মই ভালদৰে জানোঁ। সেইবাবে মই সেই কৰ্মক্ষেত্ৰতো কৰিবলৈ বাধ্য হৈছিলোঁ।
হয় আৰু আপোনাৰ কুটনীতি স্বভাৱ নাই বুলি ক'লে কোননেও বিশ্বাস নকৰে। আপুনি নিৰান্নব্বৈ নামটো এনেই মানে হেৰি ইয়াত পোৱা নাই, যৌতুকত পোৱা নাই কাৰো। আপোনাৰ নিৰান্নব্বৈ নামটোৰ এটা মূল্য আছে সেইটো মই ভাল
প্ৰবঞ্চক মানুহ মোৰ সমাজত কাকো দেখা নাই, আপুনি এজন মস্ত মানে ঠগ প্ৰবঞ্চক মানুহ।
হয় কূটনীতি মানুহ হ'ল বুলি আপোনাৰ যে অহ, নিৰান্নব্বৈ মানুহ অহ, নিৰানব্বৈটা যদি ফাঁকি কথাই কওঁ তেতিয়া সেইটো কুটনীৰ স্বভাৱৰ হৈ কিনে পৰে আপুনি এটা বৰ ভুল কথা ক'লে। আৰু মই যেনে ধৰণে আজি জোৰ কাটিবলৈ গৈছোঁ। কাইলৈ আপোন আকৌ লৈ যাম আপুনি তেতিয়া জোৰ কাটিব তেতিয়া আপুনি গম পাব। যে ভাগ্যটা কৰা কিমান টান।
আপুনি মানে কিছুমান কথাৰ মাজত মানে এনেকুৱা ধৰণৰ ধেমেলীয়া কথা কৈ দিয়ে, আপোনাক মোৰ ফৰ্তি এতিয়া মানে দুচৰমান দি দিব লাগে মন যায়, এনেকুৱা ধৰণৰ কথা কয় আপুনি। কিন্তু কিনো কৰিমনো কি। আপোনাক চৰমাৰা মানে নিজৰ গালতে চৰমাৰা নিচিনাই হ'ব। পকাই মানে মই কি কম, আপোনাৰ নিচিনা মানে কিছুমান মানুহ মানে সমাজত থকাটো সমাজৰ কাৰণে এটা অভিশাপ।
হয়, আপোনাক মই এটা বৰ দৰকাৰী কথা সোধাৰ কাৰণ এটা আছিল।
হয়,
হয় যি আমাৰ ঘৰৰ নিচেই কাষৰ। পাপা বত, প্ৰাপ্ত গোহাঁই হয়। তেখেতে এখন ফাৰ্ম খুলিছে, ফাৰ্মনে কি সেইটো মই ইমান ভালদৰে নাজানোঁ। এটা গৃহ টাইপৰ এটা ঘৰ বনাইছে। সেইটো আপোনাৰ অহ, তেওঁলোকৰ যিটো কাষৰে পুখুৰী সেই পুখুৰীটোৰ ওপৰত।
তাৰ ওপৰত আপুনি কি কব। মানে সেইটো কিহৰ কাৰণে বনাইছে? হয় সেইটো বিষয়ে আপুনি কিবা এটা ক'ব বিচাৰে নেকি? নাই মই
নাই, মইো ক'ব নিবিচাৰো আপোনালোকে কি দৰকাৰ কি লোকে মানে কিবা কৰিছে কিবা কৰিছে এইবিলকত মাথা ঘুৰাই ফুৰিবলৈ। আপোনালোকে লোকৰ কিবা এটা কাৰ্য কৰিছে, আপুনি তেওঁলোকে তাত যদি সহায় কৰিব নোৱাৰে আপোনালোকে যদি তাত সহায় কৰিব নোৱাৰে তালে তাত আপোনোকে বদনাম কৰিবলৈ কিয় যায়, লোকৰ ঘৰ কথা খুচৰি খুচৰি আপোনালোক কথা উলিয়াবলৈ কেলৈ যায়? আপোনালোকৰ এনেকুৱা কিছুমান কিয় আছে মই বুজি নাপাওঁ তেখেততে জীৱন পথত যনে উন্নতি কৰিব বিচাৰিছে আপোনালোকে সেই পথাৰত মানে হেঙাৰ হৈ থিয় দিবলৈ কেলে বিচাৰে?
অ', হয় হয়, সেইকাৰণে আপুনি সিহঁতৰ ঘৰৰ লাইট চুৰ কৰা আৰু তেনেধৰণৰ কাৰ্যত কৰাৰ সিদ্ধান্ত আছিলে আৰু তাৰ ক এ বিষয়িষয় ওপৰত আমি কথা পাতি পাৰো উলিয়াওচোন বাৰু ময়ো চাওঁ, আপুনি যে এতিয়া উলিয়াই থাকিলেও সেইবোৰ কথা গায়
হয় হয় হয়, আপুনি যে তেখেতৰ ছোৱালী বুলি যে আপোনাৰ এটা আকৰ্ষণ আছে আপুনি সেইটো কথা আমি কি নাজানোঁ বুলি ভাবে নেকি? আপোনাক সেই সৰুৰ পৰা দেখি আছো, আপুনি শংকৰদেৱত পঢ়াৰ পৰা তেতিয়াৰ পৰা আপুনি তেখেতৰ ছোৱালী প্ৰতি বেয়া নজৰ দি আহিছে আপোনাৰ চৰিত্ৰ তত কি মত জানোিছে নে আপুনি
হয় হয়, এতিয়া আৰু কাৰ কাৰ ওপৰত উলিয়াব আপোনাৰ নিজৰ চৰিত্ৰটো আপুনি চাই লওক। পাঁচ জনী মান ছোৱালী অ পোৱা আৰু জেলৰ ৰঙা ভাত খোৱা ব্যযক্তি আপুনি এজন আপোনাক এ যি আপোনাক কোনো ভি পইচা নিদিয়ে।
বিষ খাৰীৰ পৰা পইচা মাঙিবলৈ যাবলৈও মোৰ কোনো মানে দৰকাৰ পোৱা নাই বা প্ৰয়োজন হোৱা নাই মোৰ গম পাইছানে? মোৰ নিজৰ মানে দমত মই খাই দিব পৰাৰ মোৰ সাহ অকণ আছে। আৰু আপোনাৰ নিচিনা মই বিশষেই বা পইচা চুৰ কৰি খোৱা মানুহ মই নহয়। সেইটো কাৰণে অলপ কথা ভালকে ক'ব আপুনি।
কি? আপুনি যুদ্ধ কৰিব বিচাৰিছে নিকি?
হয়, যুদ্ধ যদি কৰে মই তেতিয় হ'লে সাজু আছো। প্ৰতেক মুহৰ্ত
তেন্ত আহি যা।
আ, আহি যাও, তেন্ত ৰনক্ষত্ৰত।
কাটি দেনে হ ক'ব।